অ শুনি আছা ন, অ কি কৰি আছা?
এতিয়া এনেই আছো ৰবা ভাত খালা?
মই খালো তুমি খালা?
অ অ খালো মাত্ৰ খালো। আজি এনে নৰ্মেল নৰ্মেল আছিলে আজি। দালি ভাত চবজি তেনেকুৱাই
অ আমাৰো সেয়ে নিৰামিষে বনাইছিল দালি ভাজি।
অ আচ্ছা আচ্ছা
অ আজি আকৌ গৰমো দিছে ন বহুত।
অ এইকেইদিন তোমাৰ বৰষুণ দি দি তাৰ পাছত আজি পোৰা ৰ'দটো দিছে আৰু পৰা দিছে।
অ
হঠাৎ দি দিছে ৰ'দটো। আৰু ইয়াতে ইমান পানী হৈছে বা
অ এইকেইদিন বৰষুণৰ কাৰণে আমাৰ ইয়াতো পানী
উম তোমালোকৰ জেগাখিনিৰ কি নাম হয় মানে কত?
গছতন বুলি কয়
হেল্ল' শুনি আছা?
শুনা পাইছা
শুনি আছ নে অ পাইছো তোমালোকৰ থ থকা জেগা খিনি কি?
শুনা পাই আছা
তোমালোকৰ থকা জোগাখিনি কি নাম? অ পাইছো তোমালোকৰ থকা জাগাখিনিৰ নাম কি হয়?
এনে নোৱাপাৰা কবৰস্থান বুলি কয়।
অ ইয়াতে পাঞ্জাবাৰী চাইদ নে।
অ হয় সিফালেই হয়।
অ ঠিকে আছে দিয়া।
তুমি এনে কি কি কৰিলা আজি দিনটোত।
আজিৰ দিনটোত মই অকণমান পঢ়িলোঁ তাৰপাছত গান শুনিলো।
অ
তুমি
ময়ো আৰু ৰাতিপুৱা উঠিলো উঠি কিনে চাহ তাহ খাই এনে অলপ খোজ কাঢ়িলো ঘৰৰ কাম কৰিলো তাৰপিছত গা ধুই কিনি এতিয়া ভাবিলেতো তোমাৰ লগত কথা পাতো অলপ
ঠিকে আছে দিয়া বাকি ইভিনিং কি কৰিবা কৰ'বাত যাবা ওলাই
উ ইভিনিং এতিয়া যাওনে নাই চাও যদি বতৰতো ভালে থাকে তেনে অলপ ওলাই যাম মম খাব
ক'ত খাবা ছিক্স মাইলত
অ ওচৰতে আৰু।
অ ময়ো ছিক্স মাইল যাম বুলি ভাবিছো ৰ'বা এইবেলি
অ
কেইটাত আহিবা লগ পালো হয় এবাৰ।
অ এনেই লগ পাব পাৰি গলে চাও কেইটাত যাও।
ঠিক আছে মোক ফোন কৰিবা কেইটাত আহা তুমি।
অ ঠিক আছে দিয়া।
তুমিতো আমাৰ কলেজতে পঢ়া ন।
অ
অ কৰ্মস্থলীত আৰ্টছত নে।
অ হয়
কোনটো ডিপাৰ্টমেণ্ট।
মই এডুকেশ্যন ডিপাৰ্টমেণ্ট তুমি
মোৰ জিঅ'গ্ৰাফী হয়।
অ
কিন্তু ৰহিতক কিন্তু চবেই চিনি পায় ন।
অ সেইটোতো ভয়েই বাকী তুমি আৰু কি প্লেন তোমাৰ পঢ়া শেষ কৰাৰ পিছত
উ বৰ্তমান তুমি এয়াৰ কৰবাত এন্ট্ৰেঞ্চ দিছা নে।
বৰ্তমান এন্ট্ৰেন্ঞ্চটো দিয়া নাই এতিয়া।
মাষ্টাৰছৰ কাৰণে।
নাই দিয়া তুমি দিছা।
মই দিয়া নাই ৰ'বা ফৰ ইয়াৰ কৰিবা নে তুমি।
অ কৰিম বুলি ভাবিছো।
আমাৰ কলেজততো হ'ব চাগে ফ'ৰ ইয়াৰটো।
অ হ'ব
নিউজতো দি আছে দেখোন ফ'ৰ ইয়েৰ হ'ব বুলি।
অ এতিয়াতো ফৰ ইয়ালৰে ভোল কৰিছে।
ফৰ ইয়েৰটোয়ে কৰিম নেকি। ফ'ৰ ইয়েৰটো কৰিম দিয়া আজি থাৰ্ড চেমৰ ৰিজাল্ট দিছে গম পোৱা। মা মানে যাৰ মানে বেকলগ আছে সিহঁতৰ
অ গম পোৱা নাই মোৰ মানে কি হৈছিল জানা থাৰ্ড চেমৰ ৰিজাল্টো
উম উম
এখন পেপাৰত মোৰ এপচেণ্ট আহি গৈছে।
মোৰো আহিছে সেইটো কাৰণে মই মোৰ চেম প্ৰব্লেম মানে একজাম দিছো চব দিছো কিন্তু এবচেণ্ট আহিছে হা।
অ তুমি কি কৰিলা পিছে?
তাৰপাছত এপচেন্ত আহা পাছত মই এপ্লিকেশনো দিলো মে আগ আমাৰ পুৰণা প্ৰিঞ্চিপাল আছিল ন মেম।
অ অ
তাৰপাছত মই এপ্লিকেশ্যন দিলো মেমটো গুচিয়ে গ'ল মই ভাবিলোঁ যিহেতু তোমাৰ বেকৰ ফৰ্ম ফিলাপ আহিছে। তাতে মই ফৰ্ম ফিলাপটো কৰি একজামটোৱে দিও। পলিটিকেলত মোৰ হা পলিটিকেলত। তাৰ পিছত মই এক্জামটোৱে দিলো বেগ হিচাপত।
অ।
এতিয়া মই ফ ফৰ্ম ফিলাপ কৰি এক্সাম দিলোঁ আজি ডিচেম্বৰতে এক্সাম দিছিলোঁ আজি ৰিজাল্ট।
অ কেনেকুৱা হ'ল।
ঠিকে আছে দিয়া মোৰ সেইকাৰণে মনটো ভাল লাগিল আৰু একো প্ৰব্লেম নাই।
কি কোৱা মোৰ মানে হৈছিলে ছাৰক ক'লো ছাৰ হৈব- পইচাটো ঠিক কৰি দিব কিন্তু কলেজ ইউনিভাৰ- নাই নাই ইউনিভাৰ্চিটি যাব লাগিব সেই ইউনিভাৰ্চিটিটো আমি গ'লো যাই কিনে বহুত ঘূৰিব লাগে বহুত ছাৰ লগ- কথা পাতিব লাগিল তাত ছাৰে ইউনিভাৰ্চ- চিটিৰ ছাৰে ক'ল যে এইটো নহ'ব এনেকৈ তোমালোকে আহিলে এইটো কলেজৰ পৰাই ঠিক কৰি দিব লাগিব। কলেজেই ঠিক- কৰিব। আকৌ আহি কিনে কলেজত মই এইবোৰ আকৌ ফাইলছ বেলেগ এপ্লিকেশন চব জমা দি থৈ দিলো। এতিয়াও কিন্তু ঠিক হোৱা নাই।
তুমি বেগ হিচাপত এক্সজামটোৱে দিব লাগিছিল ফৰ্ম ফিলাপ কৰি।
একচুৱেলিটো মই বেগ হিচাপে এক্সাম দিওঁ ত মোৰ ফ্ৰী এডমিশ্যন ন। ত' বেগ লাগিলে মানে ফ্ৰী এডমিশ্যনটো নোহোৱা হৈ যায় পইচাৰে এডমিশ্যন।
কিয় হব মইতো মোৰোতো এনেক- কা হৈছিল তাৰছত মইতো তোমাৰ বেগ হিচাপত একজাম দিলো তাৰপিছত আকৌ ফ্ৰী এডমিশ্যন পালো।
বহুতে কৈ আছে ফ্ৰী এডমিশ্যন নাপাই বেগ
এ নহয় নহয় নহয় নহয়। মই নিজে দিছোঁ, ময়ো ফ্ৰী এডমিশ্যন লৈছোঁ ফাৰ্ষ্ট ছেমৰ পৰা আজিলৈ ফ্ৰী এডমিশ্যন। এতিয়া ফ'ৰ ইয়াৰত বা ফ্ৰী এডমিশ্যন হয় নে নহয়।
সেটো হয় এতা কিবা কৰিব লাগেছ-
তুমি ভুল কৰিছা এতিয়ালৈকে তোমাৰ ৰিজাল্টটো ফচি থাকিল নাহে আৰু কেতিয়াবা আহে।
কলেজৰ পৰাও কোৱা নাই যে বেগ কৰে এক্সাম দিব লাগিব সিহঁত। তাতে কৈছে ঠিক কৰি দিম বোলে।
কয় একো নকয় কাৰণেটো নিজে এইখিনি কৰিলো আজি ৰিজাল্টটো আহিল। কমপ্লিট এতিয়া বেলেগ প্ৰব্লেম নাই ছিক্স চেমৰটো ভালকে আহিলে।
অ। আকৌ ফৰ ফ'ৰ ইয়াৰৰ কাৰণে কৰিবৰ কাৰণে বোলে আকৌ ছেভেন্টি ফাইভ পাৰ্চেণ্ট থাকিব লাগিব পেপাৰত।
নালাগে সেইটো হৈছে তোমাৰ ফ'ৰ ইয়াৰ উইথ ৰিচাৰ্জ কৰিলে ছেভেন পইণ্ট ফাইভ লাগিব মানে ছেভেণ্টি ফাইভ পাৰ্চেণ্ট।
এনে নৰ্মেলি নালাগে কৰিব পাৰা ডিগ্ৰী উইথ অনাৰছ হ'ব।
তুমি আৰু কিবা এক্সাম চেগজাম দিছানে?
কিহৰ এন্ট্ৰেন্স।
অ।
নাই দিয়া মই একো দিয়া নাই মই ভাবি আছো ফ'ৰ ইয়েৰটো কৰিম বুলি।
ঠিকে আছে। ফৰ্ড ইয়েৰ কমপ্লিট কৰাৰ পিছত তুমি কোনটো লাইনত যাব ভাবিছা?
চাও ৰবা কি হয় ভাবিছিলো বি এড, বি এড কৰিম বুলি। চাই ল কি হয় এতিয়া বৰ্তমান মানে একোৱেই কব নোৱাৰি ন। কেব বস্তুবিলাক চেঞ্জ হৈ যায় ন। কিবা ভাবি থাকিম কিবা হৈ যায় সেইকাৰণে ল ৰ'বা কি হয়
মই এনেই এবাৰ এন্ট্ৰেঞ্চ এক্সাম দিছিলোঁ জি এন এম নাৰ্ছিঙৰ। এবছৰে দুবছৰে আগত। এইবাৰ দিয়া নাই মানে একবছৰ আগত দিছিলোঁ। অ অ
তেতিয়াই দিব পাৰি।
প্ৰিপেৰেছন কৰি কিনে দিয়া নাছিলোঁ এনেই আৰু ভাবিলোঁ কেনেকুৱা টাইপৰ কুৱেশচন আহে দিছিলোঁ। কিন্তু আকৌ জেনেৰেলৰ বেছি মাৰ্ক লাগে ন আমাৰ
উম লাগে লাগে।
সেইকাৰণে নাপালোঁ কিন্তু ভাবিছোঁ আকৌ এবাৰ পঢ়ি কিনে দিলে চাগে পাম
জি এন এম টো জি এন এমত তোমাৰ আৰ্টছৰ ব্ৰেক গ্ৰাউণ্ড হলে নহব, হ'ব নেকি চাইন্ঞ্চ লাগে নেকি?
এইবাৰ উঠাই দিছে কিন্তু আমি যে এইচ এছ পাছ কৰিছোঁ সেই তেতিয়াতে তেতিয়াতে এইটো ৰোল আছিলে মানে আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিব পাৰে ত' সেইটো টু থাউজেণ্ড টুৱেণ্টি টুত নেকি
অ এতিয়াতো তোমাৰ
অ এতিয়া বাটচা বোৰে নোৱাৰে চাইন্স লাগিব অ পাৰিবা তুমি তুমি মোতকৈ ছিনিয়ৰ হয় ন,
অহ
পাৰিবা
তুমি কিমান চেম
মই এইবাৰ ফ'ৰ্থ চেম্প পাছ কৰিলোঁ মানে ফিফথ চেম্প
ছ ফৰ্থ চছেম ফিফথ ছেম পালা
অহ
অ আমি পাৰিম ন জি এন এমৰ এট্ৰেন্ঞ্চ দিব পাৰিবা উম
উ তাকেতো ৰবা এইবাৰ ওলালে দিব পাৰিলো হয় মই ভাবিছো চাইন্ঞ্চ লাগে নেকি?
পাৰিবা এইবাৰ পাৰিবা এইবাৰতো গ'লে গৈ অহাবাৰ পাৰিবা যদি উঠাই নিদ দিয়ে আৰু
অ মই ভাবি আছোঁ যে চাইন্ঞ্চ লাগে নেকি কিবা,
বাকী আৰু তোমালোকৰ ইণ্টাৰ্ণশ্বিপ হৈ গৈছে ন?
হৈ গৈছে তোমালোকে কৰি আছা?
অ আমি কৰিয়ে আছো ইন্টাৰ্ণশ্বিপ মই এইবাৰ টেছাৰী টিচিং ট্ৰেইনিঙত কৰি আছোঁ।
অহ আচ্ছা ঠিকে আছে মইটো এমট্ৰনত কৰিছিলোঁ।
অহ কলেজৰ পৰাই হয়
ওহ কলেজৰ পৰাই হয়।
কেনেকুৱা লাগ কেনেকুৱা লাগিলে ইন্টাৰ্ণশ্বিপ কৰি?
ভালেই বাৰু বেয়া নহয় ভাল
অহ বাকী আৰু কলেজতো নতুন নতুন কিবা বস্তু ওলাই আছে ইয়াত,
ওলাই আছে
উম নতুনকে টাইকাণ্ড ওলাল আৰু কিবা মুভি থিয়েটাৰ সেইবোৰৰ কিবা জইন কৰিছা নে?
নাই নাই এইবিলাকত একো কৰা নাই।
অঁ,
এ ঠাত
হ
ঠিকে আছে। বাকী ক'তো ছামাৰ ভেকেশচনত ফুৰিব যোৱা নাই
নাই নাই আমি ইন্টাৰ্ণশ্বিপ কৰি আছোঁ নহ সেইকাৰণে চামাৰ ভেকেচন পোৱা নাই উম
তোমালোকৰ মানে চামাৰ ভেকেচন নহয় আৰু এইটো মেইন সময় ইণ্টাণশ্বিপৰ উম
আগষ্টৰ পৰাহে নতুন ক্লাছ আকৌ আৰম্ভ হ'ব নতুন চেমিষ্টাৰ আৰম্ভ হ'ব।
অ অ নতুন তোমালোকো নতুন হ'ব এইবাৰ আকৌ এডমিশন ল'ব লাগিব।
এডমিশন আকৌ ল'ব লাগিব নেকি?
উম,
অ,
এডমিশ্যনটো ফ্ৰিয়েই হ'ব তোমাৰ-
ফ্ৰি হ'ব লাগে।
উ উম, তাকে ৰবা মোৰ কি হৈছে। জানানে ৰেচন কাৰ্ড যে থাকে তাতে মানে মোৰ নাম- তো নাই হা মই মানে সেইকাৰণে তোমাৰ ইনকাম বনাই থাকিব লাগে।
অ চেম মূৰ
হয়নে ৰেচন কাৰ্ডত মানে মোৰ নামটো নাই ইনকাম বনাব লাগে ইনক বনালা?
ইনকম চাৰ্টিফিকেট অ ফাৰ্ষ্ট এডমিশ্যন লোৱাতে বনাই থইছো।
নহয় এতিয়া আকৌ লাগিব নতুন ভেলিড লাগিব এইটো ইয়াৰৰ
নহয় কিবা আপডেট কৰিব লাগে।
সেইটো আপডেট কৰিলে নহ'ব মানে নতুন পথ-
উ
আপডেট কৰিলে নহ'ব মানে তোমাৰ আকৌ নতুনকে বনাব লাগিব মানে গাওঁ বুঢ়াৰ পৰা লিখি আনিব লাগে।
লিখি আনি তাৰপিছত- তাতে বনাব লাগে মই ৰিচেন্ কৰিব লাগিব ফ'ৰ ইয়েৰৰএডমিশন ল'লে। এডমিশন ললে ফ্ৰী হ'ব চাগে ফ'ৰ ইয়াৰৰ কিবা গম পোৱা নাই নহয়।
অ হ'ব পাৰে এতিয়া চাব লাগিব কি হৈছে।
তাকেতো ফ্ৰী হ'ব চাগে গম নাপাওঁ।
অ আমাৰো সেই ৰেচন কাৰ্ডটো আৰু মোৰ নামত নাই মানে ফেমিলিৰ লগত আছে।
মানে মানে তোমাৰ ফেমিলিৰ লগত আছে নাম -
অ,
মোৰ মানে কি ৰেচন কাৰ্ডত মা মাৰ ৰেচন কাৰ্ডটো নৰ্মেলি দেউতাৰে থাকে। হয়নে থাকিলেও মানে কি হয় মেম্বাৰ বিলাকৰ যে নাম থাকে। তাতে মানে মোৰ নামটো নাই গম পালা বাকী দুটাৰ আছে বাট মোৰতো নাই।
অ,
সেইটো প্ৰব্লেম মানে মোৰ বাৰ আছে মোৰ নাই। তে সেই নামটো তাতে মানে কলেজত এডমিশ্যন ল'লে মানে চেক কৰে। যদি তোমাৰ সেই নামটো নাথাকে ডেন নহ'ব।
মোৰ ফাৰ্ষ্ট এডমিশ্যন ল'ব যোৱাতে ৰেচন কাৰ্ডৰ নাম সেনেকে নথকা। হোৱা নাই পিছত আকৌ ইনকাম চাৰ্টিফিকেট লৈ কিনে কৰিছোঁ।
তাৰপিছত মোৰ কি হৈছে। মই ভাবা নাই মোৰ যে নাম নাই ৰেচন কাৰ্ডত- মইতো ৰেচন কাৰ্ডখন লৈ গ'লে এডমিশ্যন - হে লোৱাৰ দিনা মানে আৰু এডমিশ্যন কাৰণে দুদিন ডেট আছে বা তাৰপিছত মানে আ মই মই ফাৰ্ষট দিনা গলোঁ তাৰপিছত ৰেচন কাৰ্ড লৈ গ'লো কৈছে তোমাৰ নামেই নাই কেনেকে হ'ব। ইনকাম লাগিব তাৰপাছত ইনকামখনটো দুদিনত নোলাই তাৰপাছত ইনকামটো নোলাই তাৰপিছত কিবাকে ৰিকুৱেষ্ট কৰি কিবাকে হ'ল আৰু এতিয়া এতিয়া এইবছৰ লাগিব তোমাৰ ইনকাম খন ওলাবই লাগিব ৰিচেন্ট আৰু। ইনকাম ওলালে তোমাৰ সময় লাগে কমচে কম পোন্ধৰ দিন।
সেইটো কিন্তু আমাৰ ইয়াতে সোনকালে কৰি দিছিল কিবা।